অ', ভাত খালা?
অ', অ' ভাত খাই আছো ৰবা। উ'ম। তোমালোকে খালা?
অ', আমি আজি সোনকালে খালো।
অ'।
এই দিনত তাৰমানে আলহী আহিছিল।
আহ
আহ আহি এলাই মানে ননত কেইজনী আহিছিল আৰু চাৰিজনীয়ে
অ- অ -অ
সৰু দেউতাৰ অসুখ হৈ আছে নহয় খৰ ল'ব আহিছিল তাৰপিছত দিনতে আমি মানে কিবা কিবি খানা খোৱাৰ দৰে বহুত দেৰি বনালো সেইবিলাক আছিলেই। এনে সোনকালে খালো গৰমৰ দিনৰ কথা বেয়া হৈ যাব যে।
উম -উম উ
আলহী আহিলে জানাইতো অলপ বহুত বেছি বেছি বস্তু। বনোৱা যায়।
অহ অ'
আমি সোনকালে খালো আৰু
অ' কি বনালা
দি বনালা মানেই এখন মচুৰ দাইল বনালো। তাৰপিছত আৰু গৰমৰ কথা যে এই মাহৰ দালি। কোমৰা দিছেো তাত। তেনেকৈ বনালোঁ তাৰপিছত এই উম মাছ বনাইছো ঔটেঙা যে ঔটেঙা ঔ তে কাৰে মছুৰ জোৰ বলাইছো আৰু লোকেল মুৰ্গী ঘৰৰে মুৰ্গী আছিলে সেই মুৰ্গী মাংস বনাইছো
মাহৰ দালি মানে বাকলি থকে বনোৱা না বাকলি পুৰা গুচাই বনোৱা।
নাই আমি আৰু গাঁৱলীয়া টাইপজায় আমাৰ শাহুটো বনাই মানে হেৰি মাহৰ দালিখন। বাকলি থাকি পেলাই বনাওঁ তাত তাৰমানে খাৰ দিওঁ কলা খাৰ যে কলা খাৰ।
অ ' অ '
দি পেলাই আমি বনাওঁ আৰু ভিতৰত। ধুনীয়া লাগে খৰিত বনাইছে একদম বিৰাট সাদ হৈছে।
অ'
তাতে আৰু কোমোৰা এই বোকা কোমোৰাটো কাপি কাটি দিছে তাতে। পখৰা পাখৰী কয় এই বাকলি গুচাই পেলাই বনালে আমি সোৱাদ নাপাও।
অ -অ আমি আৰু বাকৰিটো গুচাই বনাম বাকলিতো কামত আহে নহয় বাকলিতো মানে বৰা কৰিব।
অ' পাৰি বাকলটো মানে অ বকা অ বৰা কৰিব ভাল লাগে খাই।
অ'
সেইদিনা বাৰি আহ বিৰাট ভাল পাওঁ
গাঁৱৰ কিছুমান আৰু ফালা মুগট নালি ঘটা যছে নহয়।
অ' এইটো অ 'এই এইটো যে ফালা মগৰডাল এইটো মাহৰ দাৰি ধৰে যে। উ আমাৰ ইফালে প্ৰসাদ চসাদ অ সিচাৰি বৰ ভাল লাগে।
উম।
খিচাৰিত মাংস দি পেলাই খাইছ না।
উম নাই মনত নাই।
অ' ভাল লাগে প্ৰথম এই হাঁহৰ মাংসটো বেছি ভাল লাগে অঁ হ হাঁহ মাংসটো ধুনীয়াকৈ কুটি আচি লৈ আৰু ভাজি ভাজি লৈ ভাজি লৈ ভাজি লৈ থৈ দিব লাগে তাৰপত চাৰিখিনি। সেয়া হয় বনোৱা হোৱাৰ সময়ত মাংসখিনি তাত পেলাই দিব লাগে বিৰাট টেষ্টি লাগে খাই।
অ, হাঁহৰ মাংসটো খহ নাযায়েই হাঁহৰ মাংসটো। পোৱাই নাই এ বেমাৰত বিলাক ভাল নহয় না।
অ', আমি গৰমান দিনত নাখাাম ঠাণ্ডা দিনত খাওঁ।
অ'।
উম। বিৰাট গৰম অ'। ঠাণ্ডা দিন খাওঁ গৰমৰ দিন নাখাওঁ আমিও। আৰু টেঙা আঞ্জাতো বছি ভাল লাগে ঠাণ্ডা গৰমৰ দ
অ', অ'।
টেঙা যুলটো উম। আমি খাই থাকো থেকেৰা টেঙা থেকেৰা টেঙা হ হওক কৰদৈ টেঙা হওক যিকোনো আঞ্জা খাব পাৰি নহয় আজিকালি। ম ভাল লাগে আমি ৰুচিবিলাক এইবিলাক বনাই থাকো। আৰু মানে হেৰি খাই বছি মানে হেৰি বনালো এই অল চহৰা যে অল চহৰা।
তো শুনিছো অ নাই সে খোৱা নাই।
অ', অল চহৰাটো আনিছিলে আমাৰ ইয়াতে পোৱা যায় গাঁৱলীয়া জেগাতে।
ত কেনেকুৱা হয় নহ তো আমাৰ আছে বহুত আছে।
অ', মইতো বনাই থাকো আমাৰ মোৰ মানে এহেঁতে বহুত ভাল পায় এইটো বস্তু। এইদিনখনো বনালো আজিও বনাইছিলো কল চহৰা ধুনীয়াকৈ পাত টো অলপ মানে বইল কৰি ল'ব লাগে। অলপমান ভৰে যে গলত সেইকাৰণে বইল কৰি পানীটো পেলাই দিব লাগে তাৰপিছত পান উম পানীৰ পাত কেইটা অলপ বেছি মানে মোহাৰি দিব লাগে। তাৰপিছত তাত মানে এই হেৰি যে মচুৰৰ দালিটো বা তিয়াই থব লাগে মচলত দিলে টো নি পিচালা পটাতে হওক বা মিক্সিতে হওক। পিচিলা আদা, নহৰু, জলকীয়া যিমান যেনেকুৱা জলকোৱা খায় জলকীয়া খায় আৰু।
উম উম। অ'। হেল্ল'
অ', তাৰ পাছত সেইখিনি এনেকৈ পিচি পেলাই
অ' হেল্ল'
অ ', হেল্ল'
অ'।
অ', ধৰ পাত কেইটা পাতল দিদিব পৰা মানে চাউলৰ গুৰি মৰমৰীয়া হ'ব আৰু। চাউলৰ গুৰি দি বঢ়িয়াকৈ সানি পেলাই
হেল্ল' হেল্ল'
অ', অ', এই বাৰ মাতটো অলপমানান ভাজি ভাজি আহছে নেটৰ্কৰ প্ৰব্লেম। তাৰিছত সেনেকৈ সানি পেলাই ধুনীয়াকৈ তেলত তেল খিনি গৰম হ'ব দিব লাগে আৰু সাা কৰিব লাগে তেল খিনি গৰম হ'ব। পকৰীৰ দৰি এনেকুৱা এনেকুৱা দি পেলাই দিলে হ'ল। তি বিৰাট ভাল পাই। এজনে বহুত ভাল পায় সিটো বস্তু আৰু ঠাৰিটো। তেতিয়া ঠাৰিটো মতা হ'ব সেই ঠাৰিটো অলপ। ৰ'দত দিব লাগে ৰ'দত দি পেলাই চেলাই পেলাই মানে বেহাৰ বেহাৰ যে আছে। বেহাৰেৰে পিচি পেলাই চুচৰি খাব পাৰি বিৰাট ভাল লাগে।
অ তাতে আৰু এটা পাত আছে নহয় ছমাহৰ পাত বুলি কয়।
অ সেইটো সেইটো হেৰি এনে পিছি খাই আদা নহৰু দি।
অ সেইটো কেঁচা পাতটো।
অ খুব লাগে অ এই অলচাৰ দৰে আৰু এইটো।
আহ দুই থাকি কিনে মানে অ নহৰু আদা।
অ অলপ কাজি ক দিব।
কালজিৰা অলপ দিব লাগে বটি খাই বিৰাট ভাল লাগে।
অ আৰু কি ভোক লগাই কিন্তু হাত তাত অ। সঁচা কথা আমাৰ ইয়াতে আছে কিন্তু খোৱা নাযায়েই বেছি। কি আলচলিটো উম। এই।
ঠাৰীটো কামত আহে।
ঠাৰীতো চৰ চৰি খাব পাৰি উম উম। এই চেলায়তে টাইম যায় অ ঘৰত। আছে আমাৰ ইয়াতে হেৰি আছে এই কলা কচু যে। কলা কচুৰ মাজে মাজে হেৰি যে কচলুটি বুলি যে কয়। এ সেইটো আমাৰ ইয়াতে আছে। যেতিয়া পানী বিলাক শুকাই তেতিয়া কচুলতি বিলাক ওলাই। আমি আনি পেলাই কৰি চেলাওঁ চেলাই পেলাই অলপ। সিজাই লওঁ গৰম পানীত। তাৰ পিছত বেহাৰ চেহাৰ দি পেলাই ধুনিয়াকৈ এ। পেচি পেলাই আমি চৰচলি বনাও বিৰাট ভাল লাগে। বা শুকান মাছ। শুকান মাছৰ যে ঘৰুৱা শুকান মাছ আছে নহয় এই মাছ সৰু সৰু মাছ অ। সৰু সৰু মাছবিলাককো পেলাই দিওঁ ধুনীয়া লাগে খাই। আমি মানে ঘৰুৱা বস্তুটো বেছি ভাল পাওঁ।
কলা কচু আমাৰ ইয়াত নাইয়ে। এনে বনৰীয়া বিলাক আছে কচু সেইবিলাক খালে ধৰে নেকি।
অ খাই। অ এইবোৰ আমাৰ তোমালোকৰ তাত কিজানি আগতে বহুত আাছিল।
অ আগতে আছিল। আছে এতিয়াও আছে কিন্তু এইবিলাক খাব নোৱাৰি।
অ মই এইবাৰ বাইদেউ ঘৰৰ পৰা এক জোপা আনিছিলো এটা আলু। কচুৰ আলুটো আনি পেলাই মানে ৰুইছোঁ হৈছে একজোপা।
অহ।
উম অ হয় মোৰ একজোপা হৈছে একদম। আমি সেইডালৰে বহুত হৈ যাব।
অ এইবিলাক কৰিব লাগে। কেতিয়াবা চব্জি টবজি নহ'লে খাব পাৰি।
অ এইবিলাক মানে সাৰ নিদিয়া বস্তু। এহ গাত লাগে খালি। এম আ সেইকাৰণে মই ৰুইছোঁ। আৰু জিকাৰ গুটিও মই ৰুইছিলোঁ কিন্তু লাগা নাই ভাতকেৰেলা লাগিছে। অমিতা ভাটকেৰেলা এইবিলাক লাগিছে ঘৰৰে খাওঁ। কচুটো মই বিৰাট ভাল পাওঁ।
এতিয়া যি লগালে সেইয়ে হয় তাৰমানে পানী। টো আহি থাকে নহয়, বাৰিষা বৰষুণ দি থাকে মাজে মাজে।
অহ।
হে মইয়ো লগাইছো।
অহ।
পুই ৰঙালাও, ঘৰৰ খালো তিনিবাৰ মান।
অহ, ৰঙালাওৰ আগটো-আগ উম।
কঁঠালৰ গুটি দি কিনে।
অহ।
ভাল লাগে মিক্স কৰি চব্জি বনালে, ভাল লাগে অহ।
উম, আমাৰতো আগতে এবাৰ দেউতাহঁতে একদম এই ওম আলহী আহিলে আমাৰ মাৰ ফালৰ আলহী আহিলে এনেকুৱা চব্জি এখন বনাই বিৰাট ভাল পায়। তাত মানে কঁঠালৰ গুটি দিয়ে লাওৰ আগ দিয়ে কচু দিয়ে পুই দিয়ে। আলু এনেকুৱাকে এখন তৰকাৰী বনাই, এ বিৰা ৰঙালাও দিয়ে ৰঙালাওটো আগটো দিয়ে আৰু ৰঙালাও দিয়ে। এই মানে বিৰাট ভাল পায় এইখন চব্জি।
ভাল লাগে।
এতিয়া আৰু এইবিলাক বনোৱাই নাযায়। আমি পিছ আমি পিছে খাওঁ আমি কলা কচুটো, কচু আৰু বাৰ বাহিৰা আঞ্জা আমি টেঙা খাৰ এইবিলাক খাওঁ। আমাৰ আৰু ইয়াতে শাহু মাই আৰু এখন আঞ্জা বনাই। সজিনাৰ পাত যে আছে। হেল্ল।
অহ।
সজিনাৰ পাত
অহ সজিনাৰ পাতটোতো বহুতো উপকাৰী।
সজিনাৰ পাতটো আৰু লাওৰ পাতটো ধুনীয়াকৈ ধুই চুই পেলাই। অকল কেৰাহীতে দিয়ে তেল চেল নিদিয়াকৈ। দি পেলাই অলপ ভাজি পেলাই তাত পানী দিয়ে, পানী দি কিনে অলপ পানী দিয়ে তাৰ পিছত খাৰ দিয়ে ক'লা খাৰটো দিয়ে, দিয়াৰ পাছত চাউলৰ গুৰিৰ গুলি পেলাই তাত দিয়ে, এখন বঢ়িয়া ধুনীয়া খাৰৰ আঞ্জা হয়। বিৰাট ভাল লাগে কিন্তু খাই, আগতে প্ৰথমতে নতুন নতুন মই ভাল পোৱা নাছিলো এতিয়া বিৰাট ভাল লাগে। আৰু নহৰু যে আছে নহৰু পাঁচ ফূৰণ, তেজপাত, শুকান জলকীয়া দি চম্ভাৰ মাৰি দিয়ে, পুৰা মাহৰ দালি খোৱাৰ দৰে লাগে। উম, এই আমাৰ ইয়াত খাৰৰ আঞ্জাখন খাই থাকো গতিকে আৰু। ভাল লাগে আকৌ কৰিও ভাল লাগে।
ভাল এনেও ভালেই বাৰু খাব পাৰিম।
ভাজি খাব পাৰি।
অ'
এতিয়া আমাৰো ইয়াতে আছে। চজিনাযোৰ ভালেই বাৰু।
আহ, দুদিনততো ভালেই।
ইয়াৰো চদিলে বুঢ়া হৈ ঘৰ।
অ'
ডাঙৰ-ডাঙৰ হৈ গৈছে। বুঢ়া হৈ কাল। তোমালোকেও চ আমাৰ ইয়াতে বব নহ
বানপানী।
মান বাদ ভালী নহয় আাৰ ইয়াত।
নহ ন?
নাই।
এই বহুত জোগাত বানপানী হৈ আছে নহয়।
বান বানী হৈছে মই বাপৰিত পাই আছো নহয়। আমিতো বহুত আমতেই আছো।
আহ। আহ।
কি থয় লাগে অ বানপানী বুলি কলে।